হে
য়া, দিয়া কি কৰি আছিলে বোলো।
অ, মই মানে ভাত খালো, অলপ আগৰ ভাত খাই উঠি এতিয়া, অকণমান জিৰণি লৈছোঁ আৰু মানে ভাত খোৱাৰ পিছত দেখোন টোপনি, টোপনি ভাব আহে অলপ।
অ, সেইটো হয় কিন্তু, বেছি ভাত খাই দিলে এনেকুৱা হয়।
অ,
তাকে বোলো, খবৰ বোলো অ, ভাত-চাত খাই একে দিয়া মইো মানেকমান জিৰণি লৈছো।
হয়, হয়।
অ, তাকে কি খবৰ বোলো সোধো।
অ, মোৰ বাৰু ভালেই, যোৱা কালিটো গম পায়ে মই মানে মবাইল ফোন এটা ল'লো, মোৰ আগটো মানে বহুত অ, শ্ল' হৈ আছিলতো। এইটো অ, অ, আজিকালি যিহেতু মোবাইল ফোনটো, অ, তাকে জৰুৰী এতিয়া মোবাইল ফোনটো নহ'লে নহয় দিয়াচোন, এতিয়া মই অনলাইনৰ জৰিয়তে কিছুমান ধৰা, কামো কৰিব লগা থাকে, গতিকে সেই ভাবি মানে এটা ললো আৰু। এই তুমি কোৱাটোৱে ললো আৰু মটৰ অ'লা এইচ, ছেভেনটি, ফিউজান।
অ, ভাল ফোন ভাল ফোন, বিৰাট ভাল ফোন কেমেৰাৰ কাৰণে বহুত বিখ্যাত। ঠিকে আছে, ঠিকে আছে, আজিকালি এপসমূহ ইমান মানে চাইজ বৃদ্ধি হৈছে।
হয়, হয়।
নে আজিকালি সেনেকুৱা ইমান মিনিমাম লাগে দিয়া মানে টু ফিফটি চিক্স জি বি টো এনে কিমানকে পৰিলে এইটো?
এইটো ওৱান টুৱেন্টি এইত জি বি টো কৰিএ থাৰ্টি ওৱান থাউজেণ্ড আৰু এইফালে টু ফিফ্টি ছিক্স জি বিৰ হ'লে মানে থাৰ্টি ফাইভ থাউজেণ্ড হয়। মানে প্ৰায় চাৰি হাজাৰ মান টকা বি
হয়, হয় হয়। ঠিকে আছে, ঠিকে আছে, একো নাই। মানে পিছলৈ বহুত কামত দিব মানে ষ্টৰেজ
হয়, হয়।
অ তাক
এতিয়া মানে বিশেষকৈ মানে মই ভাবিছিলো কি এতিয়া যিহেতু মই, আজিকালি সামাজিক মাধ্যমত হওক সকলোৱে ভিডিঅ' ফটো এনেকে দি থাকে। মানে মোৰ ফোন ফোনটো অকণ পুৰণা হোৱাত মানে ভাল নাছিল কোৱালিটিবোৰ, সেই ভাবি মানে ভাবিত লোঁ, সামাজিক মাধ্যমত লাহেকৈ মানে এটা দুটা এনেকৈ, যিহেতু আমি মানে অকমান শৰীৰ চৰ্চা কৰোঁ, সেইবাবে এনেকে ভিডিঅ' এটা দুটা যদি দিওঁ অলপ ভাল হ'ব, সেনেকে সেই ভাবি মানে
হয়। অ' ঠিকে, ভাল ভাল, ভাল ভাবিছা। মানে আজিকালি বহুত দৰকাৰ দিয়া শৰীৰ চৰ্চা কৰাটো আৰু তাৰ বাবে সেই ভাল কেমেৰা এটা ফোনৰ দৰকাৰ। গতিকে, ভাল কেমেৰা এতিয়া মানে সেই আৰু মানে লাইটসমূহ মানে এনেকে লাইটিং, চাইটিং ভাল হ'ব আৰু
অ, অ।
অ তাকে, তোমাৰ আগৰ খন, অ নিশ্চয়, নিশ্চয়। তোমাৰ মানে আগৰ ফোনটো, কি কৰিলা এতিয়া?
অ' আগৰটো মানে, এইটো ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰিচেট কৰি পেলায় এইটো মাক দিছো, নতুনকৈ চিম কাৰ্ড এখনো ললো।
হয় নেকি? অহ্, অ' এয়াৰটেল ল'লা। ঠিকে আছে বাৰু, ভাল। অ' তোমালোকৰ জেগাখিনিত মানে ভাল নেটৱৰ্ক পাই ছাগে এয়াৰটেলৰ। হয়, হয়, ঠিকে আছে দিয়া। আৰু যিহেতু তোমাৰ এতিয়া ফাইভ জি ফোন হ'লে মানে, ফাইভ জি আনলিমিটেড সেই বস্তু
আনলিমিটেড অঁ, তেতিয়া মই অ, লেপটপটো মানে এতিয়া চলাব পাৰিম। চাৰে তিনিশমান টকা ৰিচাৰ্জ কৰিলেই, মানে মই নহ'লে য দি অঁ এয়াৰটেল ফাইবাৰ ল'লে মানে বহুত টকা গ'ল হয়।
অ টকা গ'ল আৰু তোমাৰ সেই ফাইবাৰত তোমাৰ এই বাহিৰত গ'লেও তেতিয়া আকৌ কি কৰিবা বাহিৰত গৈ! অকল ঘৰৰ কাৰণেহে চলিব।
হয় হয়, এতিয়া মোৰ এই মোবাইলটোৰ পৰাই মানে লেপটপ ধুনীয়াকৈ চলি থাকে।
অ' নিশ্চয় বহুত ভালকে চলিব, তাকেতো। অ' অহ্, তাকে মোবাইল মানে বহুত দৰকাৰী কিন্তু আমাৰ কাৰনে।
কিন্তু আজিকালি বহুত বোলে বাঢ়ি গৈছে দামবোৰ। মানে আগতে ধৰা দহ পোন্ধৰ বিচ হাজাৰ মানত ধুনীয়া মানে কেমেৰা গোটেইখিনি মানে সুবিধা থকা ফোন পোৱা গৈছিল। ছিলে। কিন্তু আজিকালি মোক মানে দোকানী দাদাজনে ক'লে, বোলে এ আই অহাৰ পিছত মানে বহুখিনি মানে, মূল্য বৃদ্ধি হৈ গৈছে। সেইবুলি কৈছে আৰু।
অঁ হয় হয়, আজিকালি চিপবিলাকৰ দাম বাঢ়িছে যে। ভিতৰত যে এটা চিপ থাকে। মানে মোবাইলৰ মানে ব্ৰেইন বুলিয়ে ক'ব পাৰা এইটো। এই সেই চিপসমূহৰ মানে চিপ চৰ্টেজ বুলি কয়। কিছুমানৰ বহুত দাম বৃদ্ধি পাইছে এইবিলাকৰ কাৰণে।
অ', অ', তাকেইতো।
অ', সেইকাৰণে আজিকালি দাম চাবাচোন মানে সেই পশিছ হাজাৰতহে মানে ভাল ভাল ফোন পোৱা আৰু মানে আগত যি মানে আমি বিশ হাজাৰ টকাত ভাল ভাল ফোন পাইছিলো।
অ', ভাল পোৱা গৈছিল কিন্তু আজিকালি মানে তোমাৰ অ', ত্ৰিশ হাজাৰ টকাৰ তলত ভাল ফোন নোপো
নাপায় নাপায় নাপায়, একেবাৰে নাপায় সঁচাই সঁচাই, মানে কিছুমান মানে কেমেৰাত কেমেৰা ভাল য'ত মানে কিছুমান আকৌ স্ক্ৰীণখন ভাল নহয়। বা পাৰফৰ্মেঞ্চ ভাল নহয় তেনেকুৱা, অলপমান সেই আৰু।
অ', তাকে সামাজিক মাধ্যম বুলি কলা যে তুমি কি বেছিকে ব্যৱহাৰ কৰা বাৰু?
সামাজিক মাধ্যমত মানে মই এই ইউটিউব মাধ্যমটোৰ জৰিয়তে মানে মই যিহেতু বৰ্তমান চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছো ইউটিউবতো বেছিকৈ মানে ইউটিউবত ক্লাছসমূহ কৰা যায় তাৰ লগতে তাৰ এনেকুৱা বা হোৱাটছএপত মানে যিহেতু লাগতিয়াল তথ্য তথ্য পাতি বা ভিডিঅ' এনেকুৱা সমূহ আমি আদান প্ৰদান কৰি থাকো আমাৰ বন বৰ্গৰ মাজত সেইটো ব্যৱহাৰ কৰো আৰু ইনষ্টাত মানে মনোৰঞ্জনমূলক ভিডিঅ কিছুমান চোৱা হয় আৰু সেনেকুৱাই, তোমাৰ কোৱাচোন?
ঠিকে ঠিকে এ দিয়া, মোৰো ইউটিউবতে মানে সেনেকুৱা মানে পঢ়াৰ কাৰণে মানে ভি ডিডিঅ' সমুহ চাই থাকো চাকৰি চাকৰি কাৰণেও ভিডিঅ' চাও মানে। ইণ্টাৰভিউ বা সেই পৰীক্ষা সমূহ হওক, তাৰ বাবে মানে কি কি আৰু পৰীক্ষাৰ আগত মানে হেই সেনেকে ভিডিঅ' সমুহ চাই গলে মানে ভাল নম্বৰ দি পাছ কৰো আৰু মানে দৰকাৰী বহুত দ ইউটিউব কিন্তু
হয় হয়।
উম। তাকে আৰু ইনষ্টাগ্ৰামত মানে ই মানে সময়টো কটাব কাৰণে কিবা কিবি এনে চাই থাকো। এই বৰ বেছি এনেকুৱা নকৰো দিয়া, ইনষ্টাগ্ৰামত বেছিকে চালে তোমাৰ সেই বেছিকে নিচাটো লাগি যায়। তোমাৰ হয়নে বাৰু?
হয় হয়, একেবাৰে ঠিক কথাই কৈছা।
অ'।
সেনেকুৱা হয়।
মানে ৰিল বিলাক চাই থাকিলে মানে, তলত দি এনেকে স্ক্ৰল কৰি থাকিলে-থাকিলে মানে কেতিয়া সময় গুচি যায় মানে ক'বই নোৱাৰি। অ', সেইটোয়ে, আগতে টিকটক আছিল
হয় হয় অ', টিকটকতো মানুহে মানে বহুতখিনি ভিডিঅ' বনাই ময়ো মানে টিকটকত দুই চাৰিটাকৈ বনাইছিলো, তাৰপিছততো এইটো বেন হৈ গ'ল নহয়।
বেন হৈ গ'ল, বেন হৈ গ'ল তাকেতো দুহেজাৰ বিশ চন মান হ'ল নেকি তাকে।
হয় হয় হয়, কভিডৰ সময়তটো মানে বহুত মানে ব্যৱহাৰ কৰিছিলো।
অ', তেতিয়া মানে এনে থাকা হৈছিল নহয় কি কৰিম অ', এনেই থকাৰ ফলত মানে আমি সেইটোয়ে আৰু হোৱাটছএপতটো ব্যৱহাৰ কৰাই চাগে?
হোৱাটছএপতটো তাকেইতো মানে বন্ধু বৰ্গৰ লগত যিটো মানে দৰকাৰী ক'লোৱে নথি পত্ৰ এইটো এনেকুৱা আদান প্ৰদান, পৰীক্ষাৰ মানে ৰুটিন বা চেলিবাছ এনেকুৱা ধৰণৰ বিষয় বস্তুবোৰ মানে আদান প্ৰদান কৰা হয়। আৰু মানে কেতিয়াবা ধৰা আমাৰ অনলাইন ক্লাছসমূহ মানে এনেকুৱা হোৱাটছএপ মাধ্যমৰ জৰিয়তে বা জুম এপ তাতেও সেই জৰি়য়তে কৰা যায়। হয় হয় বহুত দৰকাৰী মানে আজিকালি মোবাইল ফোনটো তোমাৰ প্ৰায় খিনি ছাত্ৰ ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে যি মই বুজিলোঁ এতিয়া, বিশেষকৈ ক'ভিড নাইণ্টিনৰ সময়ত পৰা মানে বেছি প্ৰচলন হ'ল নিকি।
হয় তেতিয়াৰ পৰা মানে কি হল দাম্বোবোৰ বাঢ়িব মানে আৰম্ভ কৰিছিলো আৰু মোবাইল বোৰৰ।
অ তাকেতো এতিয়া বহুত বাঢ়ি গ'লে মই মানে এতিয়া তাকে যোৱাকালি কিনি মই গম পালো বহুত বাঢ়ি গল দেখোন, এতিয়া মানে সৰ্বসাধাৰণ মানুহে মানে ভাল ফোন ল'বই নোৱাৰিব।
নাই তাকেইতো মানে দহ হাজাৰ ট তলত মানে ভাল পোন নাহে আজিকালি। আ কিছুমান মানে সি কেমেৰা ভাল নহয় সেনেকুৱা হ'ব আৰু।
তাকেইটো হয় মানে এতিয়া এইটো ভাল নহ'লে সেইটো নহয় সেইটো হ'লে এইটো নহয় এনেকুৱা ধৰণৰ, মানে এতিয়া ভাল কেমেৰা ফোন বিলাকত ধৰা বেটেৰীবোৰ কমাই দিছে আৰু ভাল বেটেৰী মানে যিবোৰ ধৰা গেম খেলা মোবাইল সেনেকুৱা ধৰণৰ কেমেৰাবোৰক আকৌ সিমান ভাল দিয়া নাই কিবা এই বিভিন্ন ধৰণৰ মা নে গোটেই খিনি মানে তেওঁলোকে ইটো আ উঊনৈশ বি কৰি দিছে আৰু মানে।
অ সেনেকুৱা মানে এই কভিডৰ ফালৰ পৰাই হৈছে দিয়া, মানে কভিডত এনেকুৱা মানে হৈ গৈছিল, তাকেতো।
মাই বাই থাকিল ৰহ
তাকে তোমাৰ এনে মোবাইলৰ বেটাৰীটো নতুন সাত হাজাৰম এমেইচ হয় নেকি? হয়।
অ এইটো এইটো মোৰ সাত হাজাৰ এম এইচৰ হয় তাকে এইটো মানে মোৰ এতিয়া ধুনীয়াকৈ প্ৰায় আ এদিন দেৰ দিন মান চলি যাব আৰু।
নাই বেছিকে চলিব চাগে।
অঁ মই মানে এতিয়া আজি আৰু ইমান সোনকালে মানে এ ফাৰ্ষ চাৰ্জাৰ ফাৰ্ষ আ
অ‌ চিষ্টি এইথ ৱৰ্ড।
প্ৰয়াই অ হয় মই আধা ঘন্টা মানে তোমাৰ যদি তেনপাছেন বা টুইৱেনটি পাছেন তেন থাকে আধা ঘন্টা মই দেসিলো নাইটিফাইব পাৰছেন হয় গ'ল।
সঁচাকৈ ইমান মানে সঁচ ইমান সোনকালে চাৰ্জ দিব পাৰো, অ হ
কিন্তু সুবিধাবোৰ ঠিকেই দিছে।
সুবিধা ভাল দিছে কিন্ত আৰু কেমেৰাসমূহ ভাল পাইছে চাগে। কেমেৰা বোলো চাই চাইছে নে চাইছে নে কেমেৰা বোলো চাইছ চাইছা নে কেনেুৱা মানে
ওকে কেমেৰাৰ মই আজি হয় হয় আজি আহ মই চালো অ দি যি মানে যিহেতু বেজি আন্ধ আ নিচিনা হৈ আছিল বতৰটো মই এখন দুখন ফটো উঠাই চালো কিন্তু ভালেই মই এ মানে ধুনীয়া মানে পাইছো কোৱালিটি হয়। মটোৰৱালা মানে কেমেৰাৰ ক্ষেত্ৰত ভাল টেলি ফটো আছে নেকি এইটোত ন?
নাই নাই তোমাৰটোত বাৰু টেলিফটো নাই বাৰু এই ছিক্সটি প্ৰ'টোত আছিল। যোৱা বছৰটোত মানে
এইটো তোমাৰ আপগ্ৰেড ভাৰ্জন হে।
আপগ্ৰেড ভাৰচোন। কিন্তু এইটো ফিউজন বুলি কয় মানে এই ছেভেণ্টি প্ৰ'টো ল'লে তুমি টেলিফটো পালা হয়। এভেণ্টি বতক পঞ্চল্লিছ হাজাৰ হৈ যায়, ফিউজন কিতাপ মানে ছিক্সটি টো আকৌ বহুত পুৰণা হৈ গ'ল নহয়। মানে এইটো ঠিকে আছে দিয়া, যিয়ে নহও এইটো মানে ভাল ভাল ফোন এটা লৈছা বাৰু।
অঁ অঁ তাকেইটো চিক্টিটো অলপ পুৰণা হ'ল এয়া চেভেন্টি আৰু চছেভেন্টি প্ৰ চলি আছে হ
যেতিয়া মান যোৱা বছৰ আহিছিল তেতিয়া মানে বহুত ডাঙৰ আছিল-
অ অ হয় হয় আৰু মানে এইটোৱে মানে খলকনি একদম তুলিছিল পুৰা মানে বহুত মানে ফেমাচ হৈ গৈছিলে হয়নে
সঁচাই সঁচাই কিন্তু ইটো ভাল দে
অ মটৰলাৰ মানে মাৰ্কেটটো মানে কমি আছিলে এই তোমাৰ অ ভিব এতিয়া মানে মটৰ অলাই নিজকে আপগ্ৰেড কৰিলে এই যোৱা বছৰ এইট ছিক্সটি আৰু এতিয়া বৰ্তমান খুব মানে মটৰ অলাটো অলপ মানে আকৌ ফেমাচ হৈছে ন
বিৰাট বিৰাট ভাল এটা ব্ৰেণ্ড হয় মানে বিশ্বাস কৰিব পাৰি আৰু
অ অ তাকেইেতো তুমিও পিছলৈ ললে তুমি তেনেকুৱা লব পাৰিবা মই আৰু নাথিংটো চাইছিলো দেই টো কিন্তু পইচাটো অলপ বেছি হৈ গ মানে প্ৰায় টো পালোহেঁতেন কিন্তু ফ'ৰ এটো চালো প্ৰায় চল্লশ হাজাৰ টকা
নাই দিয়া ঠিকে আছে দিয়া সেইটো অলপৰ কাৰণে মানে কি আৰু ঠিকেই ইটো ফোনে ভাল দেয় একো নাই বেছি কি পইচা খৰচ কৰিবও নালাগে মানে অলপমান জৰমা কৰিবা
তাকেইতো
এই ঠিক আছে দিয়া ভালোঁ ভাল লাগিল গৈ ঠিক আছে বাৰু পুনৰ ফোন কৰিম হয় অ